আহ
ক
কি কৰি আছ এয়া বহি আছো
নাই মই এনেই বাগৰি আছিলো বিচনাত টোপনি টোপনি লাগি আছে যে
চাহ তাহ খালি
চাহ নাইে খোৱা কোনো উঠাই নাই তাৰপিছত উ এটাই খাই বৈ গল মই গা পা ধুলো তাৰ পিছত বহি আছো এনেই এবাৰ বিচনাত বাগৰিছো এবাৰ বুহিছো টোপনি আহি আছে।
উম
লৰা গল
লৰা গল অ লৰা আহিবই হব এঘাৰটাত।
অ পৰীক্ষা শেষ হব নহয় ন তাত আহ তাকে এঘাৰটালৈকে আছে।
উম
পৰীক্ষা হেৰি আহ সাতাইশ তাৰিখে শেষ হব।
সাতাইশ তাৰিখে খুলিব অহ
উম।
চাহে খালো একো খোৱাই নাই।
আহঁ মই চাহু খোৱা নাই একোৱে খোৱা নাই। খোৱা খাবলৈ মানে বনাবলৈ এলাহ লাগিছে সেইকাৰণে বনোৱাও নাই খোৱাও নাই।
অ ঊনত্ৰিশ তাৰিখে হেৰিয়ালৈও যাব লাগিব নহয় মন্দিৰলৈ
আহ অ সুধিছে যাম মাই থান।
মাই থান।
কিবা কিবি লৈ যাব লাগিব
তাকেতো এতিয়া কি কৰো কিন
কেক এটা লৈ যাও নেকি।
তেঙনে।
আহ আক দেখোন তাই দেখোন কৈছে কিবা প যায় পেজেণ্ট এটা দিব বুলি কৈছে সেইটো মোৰ কথা আৰু মইকি দিওঁ।
আহ এজেণ্টৰ এটা নিজে খুজিছে।
বিশালত বোলে বিশ হ।
এ ম ফলটা গৈ আছো
বিশালত দিনে কমতে কাপ কানি দি আছে।
আহ বিশালত পাই অঁ
চাওঁচোন বাৰু কি কৰো
উম।
সাত আঠাইশ ঊনত্ৰিশ তাৰিখলৈ বাই দিবই কিনো কালি বাৰ্থডে বই আহিছিলে।
কৈছে মোলৈ ফোন কৰিছিলে আহিছো বুলি।
আহ দিয়া পহতৰ কাগজখন দিবলৈ আহিছিলে সি।
আহ
তাৰপিছত আহিলে আহি অকমান সময় প গুচি গৈছে কাপোৰ এযোৰ লৈ গৈছে তাই পিন্ধিব বোলে ক'লে ক'ব লাগ যাব।
কলে যাব।
নাজানো ক'ত যাব কাপোৰ এযোৰ লৈগৈছে পিন্ধিবলৈ চাগে মন্দিৰত যাবলৈ লৈ গৈছে নেকি মন্দিৰলৈ যাব যে ত্ৰিছ তাৰিখলৈ মন্দিৰলৈ যাব। পাৰে সেইকাৰণে লৈ যাব পাৰে তাই মাইথলপ বহুত দিন যোৱা নাই বাৰু সেই এতিয়া গৈছে ছিলো এ ধুনুৰ বাৰ্থডেতে যোৱা নেকি ন। চুনো যে বাৰ্টি পাতিছিলে যে এবাই যে তেতিয়াই যোৱা।
তেতিয়াই যোৱা চাগে- অ' তেতিয়াই যোৱা। এ তালৈ যাবলৈ দূৰ হয় যে, অলপ অসুবিধা হয়।
উম। তেতিয়াই যোৱা, এতিয়া চাগে বেলেগ কৰি পেলাইছে হয়। আমি এয়া বছৰ মানেই হ'ল নেকি নোযোৱা?
উম।
যোৱা বছৰ তাৰ আগৰ বছৰহে পাতিছিলে। তাৰ আগৰ বছৰ হবলা
উম।
কিছুমান হ'ল নোযোৱা।
মই- মই দছটামান বাজিতে যামগৈ।
কিয়?
বাব্লু লগতে ওলাই যাম গৈ।
এতিয়া অম্বুবাচী মেলা চাবলৈও মানুহ চব গৈছে।
অ' কালি শ্বিলঙত যোৱা কথা কৈছিলে বুবুৱে।
উম।
কৈছে- এই ৰো বন্ধত। কৈছে শ্বিলং যাওঁ নে হেৰি টৱাং যাওঁ? অৰুণাচল। কৈছে কলৈ যাওঁ হ- কি প্ৰগ্ৰাম এটা বনাও।
শ্বিলঙলৈকে যাওঁ।
অ', কলৈ যাওঁ ক- কব দিছে আৰু সি। কৈছে হেৰি সদায় আৰু এনেকে থাকিলে কেনেকে অ'- পইচাককে ঘটিয়ে থাকিম নে? শ্বিলঙ যাওঁ হেৰি বা হেৰিয়ালৈ যাওঁ, গোটেই পৰিয়ালটো গাড়ী এখন লৈ পেলাই।
উম।
তাৰ বোলে লগৰ ল'ৰাৰ আছে গাড়ী।
উম। শ্বিলঙলৈকে যাওঁ। আমি যোৱা নাই। উম আমাৰ ইয়াতহে ঘূৰি ফুৰিছোঁ, বাহিৰততো যোৱা নাই।
অ'।
বাহিৰত এপাক চাই আহো গৈ।
উম, শ্বিলং ময়ো যোৱা নাই বাৰু। অ'।
চবকে লৈ গৈ, চব মানে আমাৰতো উ- ঘৰৰটো আমাৰ বাপেক নাযায়ে।
আমাৰ বাব্লু নাযায়, আমি দুটা যাম। তাৰ পিছত মাক লৈ যাব, মা যাব, বুবু যাব, পৰি আৰু তহঁত। ঘৰৰ কোন যায়?
আমাৰ ঘৰৰ এ হেৰি, যাম চাগে। মই যাম, পোৱালি যাব।
উম।
আমি কেইটাই যাম। অ' তাৰপিছত ছোৱালীজনী যায় নে নাযায়। ছোৱালী যাব গ'লে। আমি কেইটাই যাম।
উম। বিপুলটো নাযায়ে, বিপুলৰ বাব্লু
ফুৰিবলৈ। ফুৰিবলৈ- ফুৰিবলৈ যোৱাৰ প্লেন পাতিয়ে আছোঁ গৰম বন্ধত। মইছো গৰম বন্ধত যাম চব।
অ'।
তাকে চিন্তা কৰিছোঁ ক'ত যাওঁ, ক'ত যাওঁ। যাবলৈ নাযাৱে ঘৰতে থাকোঁ। কোনকো নেযায়, ঘৰখনৰ বাহিৰে। ওলাবলৈ নোৱাৰিয়ে।
ঠিক আছে, মই প্ৰগ্ৰেমটো বনাই লওঁ। তাৰ পিছত তহঁতক ক'ম হে সেই কলৈ যাও কবি খালি শ্বিলং যাও নে? অৰুণাচল যাও? যাওঁ নে
তই এনেই উম, সেইটো তাৰ লগত ভালদৰে সি সি তাৰ ওপৰতে কথা আৰু।
আহ।
সি যিখি সি যেতিয়া যোৱা কথা কয় তাৰ ওপৰত হে কথা।
বন্ধতে গুচি যাম আৰু।
উম, বন্ধত যাম তাৰপিছত আকৌ আমি বেলেগেও যাব লাগিব।
আমিতো যামেই, আমি মাজুলীৰ ফালে যাম বুলি কোৱা নাই জানো?
আহ আমাক এটা হেৰি বেলেগে যাম আমাক এটা কেতিয়া যাও। আগতে আমাৰ ঘৰৰ ফেমিলিতো ফুৰি আহি লওঁ আগতে।
উম।
ন।
আহ।
ফেমিলি তো আগতে যাই লওঁ তাৰপিছত হেৰি। বাহিৰা মানুহ লগত যাম্ আক।
ভাল লাগিব গলে।
অ নহয় ফেমিলি আমি যোৱাই নাই বহুত দিন গ হেৰি।
হেৰিয়ালে যোৱা আমি এই শিৱসাগৰ যে গৈছিলো।
অ।
শিৱসাগৰলৈ যাওঁতেই যোৱা, তাপা যোৱাই নাই।
উম সেইকাৰনে যাই। যাই পেলাই হেৰি সে তেতিয়াই যোৱা এতিয়ালৈকে যোৱাই নাই কলৈকো। মাত হেৰি, কি তাক কবি গোটেই খিনি যাম একেলকে। হা।
ইন'ভা এখন আছে বোলে।
অ।
এনে দে এখন লৈ যাম।
ভালে হ'ব নিজৰ গাড়ীত গলে ন। নিজৰ গাড়ীত গ'লে টেনচন নাই, খালি ড্ৰাইভাৰটো ঠিক হ'ব লাগিব আৰু।
ড্ৰাইভাৰ এটা ড্ৰাইভাৰ এটা লাগিব অ সিটো চলাবলৈ নোৱাৰে।
কি পাৰাত পাৰে কি।
এ বাহিৰা জেগাত সি ভালকৈ যাব নোৱাৰ দুটা ড্ৰাইভাৰ লাগিব। কাৰণ হেৰি নহয় দুটা সলাই সলাই চলাব লাগিব দূৰ আছেতো।
ড্ৰাইভাৰ এটা আছে চিনাকি ক'ব পাৰো মই।
ম চাইব।
এটা ড্ৰাইভাৰ চিনাকি আছে চলাব পাৰে যদি তাক কব পাৰো। তাক লৈ যাম সি যদি পাৰে।
অ নহয় ইয়াত গাড়ী চলোৱাতটো বেলেগ আকৌ তাত গাড়ী চলোৱা। টো বেলেগ।
অ অ সিটো ইটানগৰ। আকৌ এয়া হেৰি অৰুণাচল এইবিলাকতো শি গৈয়ে থাকে।
উম।
সেইবিলাকে গাড়ীটো চলাই থাকে খালি গাড়ীখন বেলেগ হব।
গাড়ীখন বেলেগ হ'ব।
তেনেকুৱা স্হানত গৈয়ে থাকে না পাহাৰীয়া জেগাত প্ৰায়ে যায়। সুধিব লাগিব পাৰে নোৱাৰে ড্ৰাইভাৰ তোক। চিনাকি ড্ৰাইভৰ অ। সতি যায়। সু আৰু যাব যোৱাতটো যাব চলাব পাৰে ন চলোৱাতহে পইচা। ভাইজ ভলে পতা।
অ ভাড়া তাই ভাড়া নিলেতো ভাড়াটো।
অ সেইটয়ে ভাৰাডিম বুলি কলেতো এনেও যাব।
গাড়ীত তেলটো ভৰাই পেলাই ড্ৰাইভাৰ পইচাটো দিয়ে আৰু।
অ ভাৰাটোতো দিলে এনেও যাব, ভাৰাটোৰ ওপৰতহে কথা।
তাকেইেতো।
ভাইটিয়ে কি কৰে। মাইটি যদি কয় উওল ওলা। যদি ড্ৰাইভৰ লাগে বুলি কয় তেতিয়া মই সুধি চাম। যদি। মোৰ ড্ৰাইভাৰ আছে নালাগে সুধিবলৈঠয়া নালাগে। সটাই। তাৰ থাকিবও পাৰে চিনাকি।
আজি আজি সন্ধিয়া হেৰি ফোন কৰি চাম।
উম!
কি কৰে কি মেলে কি কৈছে নহয় ফোন কৰিবি মই হেৰি। বনাই ল ত তোৰ লগো ফোন কৰিম একেলগে ফোন কৰিম।
অ। হেৰি আমাৰ আকৌ ইহঁতে মে। কি বিষ্ণু মাতা যোৱা হেৰি কৰি আছে। বিষ্ণু মাতা যাবলৈ আহ সেয়া। সেয়া বা বহুত দূৰ যাব লাগিব নহয়। আমাৰ ঘৰৰ আমাৰ নহয়। বেলেগে পাতি আছে আৰু।
ট্ৰেইনত যাব লাগিব।
ইমান দূৰলৈ যোৱাতটো বাৰু ৰিক্স ত হেৰি কৰিব নোৱাৰো যাবলৈতো মন যায়েই।
উম!
কিটো দূৰ যে। নহয়। মতে। লাগে আহ শ্বিলঙলৈকে যাম শ্বিলঙলৈ গৈ।
আহ শ্বিলং যোৱা নাই মই অৰুণাচল গৈছোঁ বাৰু।
পয়ম।
উম শ্বিলং গলে দুদিন লাগিব। এ অণ অৰুণাচললৈ গলে তিনদিন লাগিব।
আহ শ্বিলঙলৈ যাম হেৰি দুদিন দুদিন থাকিমগৈ। দুদিন থাকি ধুনীয়াকৈ চাই, চাই কৰি আহিমগৈ। হে কৰিব আৰু ঘৰৰ মানুহখিনিয়ে। নহলে এজনী যাব লাগিব দুজনী। এজনী যাব লাগিব।
সদায় আৰু অ হেৰি ঘৰত সোমাই কিমান থাকিবি ন ফুৰিবও লাগে ন।
উম! দুইজনীৰ ভিতৰত এজনী যাম আৰু।
উম!
দুইজনী গলে মানে অকণ আকৌ দিগদাৰ হব নহয়। অ কোৱা, কোৱা-। সৰুটোক লৈ যাম। যদি যায়, ডাঙৰটোক থৈ যাম। ন।
আহ যাই যে যাই যদি সিহঁতও যাব পাৰিব।
উম! অ গোটেইকেইটা
গাড়ীখন যেতিয়া গাড়ীখন যেতিয়া নিবই আকৌ হেৰি ইহঁতে যাব পাৰিব।
বাপেক নাযাব যে।
বাপকে এডজাষ্ট কৰিব আৰু কিবা এটা দুদিনৰ।
বাপেক নাযায়। কতোতো খোৱা বোৱা নকৰেই বাপেকে। এনেই। এ একো নাই দে মই হেৰি গলে ফোন কৰিম দে সন্ধিয়া, সন্ধিয়া মই কথা পাতি লওঁ ঘৰত। ন। হ'ব দে
অ হ'ব দে
ৰাখিছো দে
অহ